হেল্ল' আহ-আহ কি কৰি আছ?
কি কৰি আছ? এ মানে অকণ পঢ়ি আছো।
অহ-অহ,
তই
মই এয়া কৈ গৈ লৈছো মানে বুজি পোৱা নাই। এইটো অকমান জিঅগ্ৰাফী
টো অলপ পঢ়ি আছো, মানে আৰু আছে অলপ পঢ়িবলে। তাৰ পৰাা এইখিনিওছে ন অলপ চলপ পঢ়িবলে।
হা
কোনবা আা নাই গৈ তাত
অহ, আছে-আছে অহ, তাকে
তাকি হৈছে কে নাই
বাকী মই শটো আকৌ এবাৰ পঢ়ি দিব লাগিব আৰু। তাৰপা ইটো অকমান পঢ়ি দিলে হৈ গ'ল এ। নিজৰ ক মান যা।
তাৰপা ঘৰত চব আছে ন চা খোৱা নাই বনাম আৰু এতিয়া অলপ দেৰিকে। আৰ খাই মেলি অকমান মোবাইলটো। নাই আন হেৰি গল আছ ন। পঢ়িব আছে তাকে অকমান পঢ়ি পি মানে অকমান। এতিয়া হুললে তটো লাভ নহ'বগে এতিয়া হলে আকৌ উঠিবলে। কথাখিনি পঢ়িব মন নযাবো।
উম, তাকে কি? আছে-আছে। কি কৰো এতিয়া ভালে-ভালে চবেই ভাৰ উম-উম তাকে। এ কাইলৈ পৰীক্ষা কদম নহয়।
অ' কাইলে খতম ন।
কাইলে খতং কবলে যোৱা কথা ভাবিছ নেকি?
ত ভাৱা নাই তিনি তাকে ভাবিছো মানে খেল চাব যাওঁ বুলি।
অহ-অহ।
ওলাবি তই ওলাবি চল কাতে বোৰ আছে। ম চুলি কাটিব আছে চুলি কাটি সিলিতে তাৰ পৰাৰা খেলটো চাই আহিলো অমান।
উম-উম তাকে গম বন্ধ ক'বাত যোৱাৰ কথা আছে নেকি?
ব বন্ধ ক'ত যাবি অ এইবাৰ পোন্ধৰ দিনে আৰু ক' যাব। বলে মানে হ নাই বাৰ।
উম-উম,
ত ক'ত যাবি বাহিৰ ক?
এ মোৰ এইবোৰ পাতি থৈছে আৰু অকলৈ যোৱা হয়টো।
অ',
উম।
চব যাবি ন
তাকে। উম।
গৰম বন্ধতো আমাৰ স্কুল হব চাগে ন?
স্কুল হ'ব অ' পোন্ধৰ দিন ইলেভেন হ'ব বোলে।
ইলেভেনৰ ইবাৰ হোৱা নাছিলে অকল টেন টুৱেলভৰ আছিলে নেকি?
এতিয়া নাইনও হ'ব ইলেভেনলে।
ইলেভেন হ'লে নাইন হ'ব নাইন হ'ব বুলিয়ে কৈছে।
অ'।
তেতিয়াহ'লে দোখোন চাৰি চাৰিটা ক্লাছ ক্লাছেই হ'ব।
আমাক চাগে তেতিয়া সেই লগলৈ লৈ যাব পাৰে নহলে তাতে পাৰে।
মানে আমাৰ তিনি নম্বৰ তিনি নম্বৰ মানে হেৰিটো মহলটোলে?
উম, উম।
তাতে পাব চাগে কাৰণ মানে ল'ৰা ছোৱালী বহুত মানে চব নাহিব চাগে। কম হব নাহিব বহুত।
উম ।
আৰু বাৰটা বজা লৈকে আৰু।
কোন নো আহিব বেছিভাগ নাহে, উৎপতিয়া গিতা।
সেইটোয়ে নাহে কিন্তু যাব লাগিব মানে কি ঠিক আকৌ এইবোৰতে আকৌ কিবা লাগে বুলি অ' আৰু স্কুলখন মানে একদম বিদ্যালয়খন শান্তি হৈ থাকিব পুৰা একদম।
উম, তাকে। চাহ খালোঁ এতিয়া চাহ খাই মই অলপ এনেই বহিব লৈছোঁ আৰু তাৰপৰা কি কৰিম আৰু।
এয়া মই এয়া খতম কৰি মেলি ভাবিছোঁ অলপ বহি পিনি আকৌ অকণমান দেৰিকে আকৌ ভাতটো বনাবই লাগিব ভাতটো বনাই মেলি পঢ়িম আৰু।
উম-উম ভাত বনাই পঢ়িবি।
তাপা কাইলে কি হয় জানোঁ দেখা যাব, তোৰ ভৰসাতে যাম আৰু।
খা যাওঁ অ' ভালে হ'ব ঠিক
কাইলে তোৰ ভৰসাতে যাম আৰু।
হ'ব আৰামত।
এক তাৰিখ মানে আমাৰ ফালেকে আহিবি নহ'লে ত্ৰিশ তাৰিখ মানে। এদিন বন্ধ দিব চাগে।
বন্ধ নহয় বন্ধনো কি আমি এনে বন্ধ পাম আৰু।
আমি অ' আমাৰ আকৌ এক তাৰিখৰ পৰা আকৌ ক্লাছ হ'লে। এক তাৰিখ কি বাৰ পৰিছেনো এক তাৰিখ কি বাৰ পৰিছেনো?
শুক্ৰবাৰ। বৃহস্পতি বাৰ পৰিছে নেকি?
নহয় নহয়, এইটো মাহত কেইদিন আছে ত্ৰিশ দিন নে একত্ৰিশ দিন?
জানো।
এই একত্ৰিশ দিন আছে এইটো।
তেতিয়াহলে
বৃহস্পতিবাৰ পৰিছে অ' বৃহস্পতিবাৰ পৰিছে।
তেতিয়াহ'লে আমি হেৰি পাম ন খেল-ধেমালি পাম।
কেনেকে খেল-ধেমালি পাম আমাৰ বাৰটালৈকে হ'ব।
নহয় খেল-ধেমালিটো দিব লাগিছিলে আকৌ কাৰণ
নহয় দিবও পাৰে যদি, যদি আমাৰ এই সময়তটো কমাই সেইকেইটা।
উম স্বাস্থ্য কমা স্বাস্থ্যৰ কথা আছে ন?
উম উম যদি হেৰিটো কমাই দিয়ে তেতিয়া আহি যাবলৈও আছে। এবাৰ গৰমত কৰোৱা নিচিনাকে।
আহ তাৰপা তহঁতৰ ভণ্টিহঁতৰ মানে স্কুল নহ'ব ন?
নহয় নহয়, অকল আমাৰ আমাৰ কেইটা হায়াৰ কি
সেয়ে নাটক কৰিছে।
উম তাকে।
তাৰপৰা অহ
উম ভাত-চাত কিহে খোৱা হ'ল?
আচ্ছা এইটো অকণমান আগত চাওমিন বনাইছিলোঁ চাওমিন খালোঁ তাৰপা ভাতটো কালি মঙহ আছিলে মঙহটো ফ্ৰাই কৰি পেলি বনালো। তাৰপৰা সেইভাগে খালোঁ দাইল আছিলে। তহঁতৰ?
আমাৰ সুধা সেইবোৰ এনেকে খাই থকা হৈছে এইকেইদিন।
অ
উম
তাৰপৰা জিঅ'টো ভালকে হৈছে নে
হৈ চাব সেই এইটোতো ভালকে হ'বগে
এইটো যে এইটো কিবা আছিলে এইটো কি এনেকে যে আছিলে এইটো মাটি ইউটিলাইজেচন বুলি যে এটা আছিলে যে
আহ অ সেইটো
সেইটো অকণ ইম্পৰ্টেণ্ট নেকি মানে অকণমান বেছি দৰকাৰ
দক এইটো চাইছো বাৰু ভালেই হ'ব পাৰিম
দুমানা দান নহল হা আহ তাকে কাপোৰ মেলিবলৈ কৈছে বাহিৰলৈ মাতৃ এ শুই উঠিছে তাৰপৰা ভণ্টি শ আছে
অ অ অ
তহঁতৰ শুই আছে নে নে কিবা পঢ়ি আছো চাগে
আমাৰ ভনীয়ে ঘূৰি ফুৰি য আজি থাকিবই পোৱা নাই নে ৰাতিকে বাা অনা
চত কটাইৈছে নেকি
উম
অ
হ'ব নহয় একেবাৰে
তই হেৰিতটো ভালকে চাই আহিবিচোন অলপ মাটি বুলি
অ সেইটো মাটিটো চাই লাগিব এইটো অকমান ইম্পৰ্টেণ্ট আছে
ইখিনিব পাৰিম দেই এইটো চব তই ইমান টান লগা নাই
টান নহয় নহয় টান এইটো ইমান
তি পঠটোহে অকমান মাটিৰ ভাগটোহে অকমান টান আছে এইখিন যে
মনত ৰাখিব লাগে বহুতকেইটা আছে যে
এটা দুটা তাৰপৰা তিনিটা চাৰিটা পাঁচটা ছটা আছে
তাকে
নামটো ৰাখি পিনি যদি জেগাটো অকল মনত ৰাখি দিব ন
অ সেইকেইটাই লাগিব আৰু কি কি মানে বেছিভাগ তাত হেৰি কৰা হয় খেতি কৰা হয়।
অহ তেতিয়া হৈ যাব।
উম, হৈ যাব। তাকে
আৰু এইখিনি
এইখিনি মানে? পুৰনা
পুৰণা কথাবোৰ যে পঢ়িব লাগে যে।
অহ-অহ সেইবোৰ-সেইবোৰ-সেইবোৰ, পাৰিলে হ'বগে বুলি ক'ব পাৰি কিন্তু মানে ইমান ভয় লাগি থাকে আৰু সটো এবাৰ দীঘল যে।
মানে বোপা এখন দেখাৰ পিছত।
ক তেতিয়া-তেতিয়া শান্তিতটো আহিব আৰু যদি আমি ভবা গিতা। এটা দিয়ে তাৰাপৰা এটা দিউতা দিয়ে।
অ' তাৰপৰা মাহত কি গৈছে।
এয়া াৰে
হা
উম বতৰটো বেয়া যে বোলো।
অ' একেই ডাৱৰীয়া পুতুককে ৰ'দ দিয়ে পুতুকে বৰষুণ দিয়ে। মানে বতৰটো কিবা হৈছে। উম, এবাৰ গাটো বেয়া মানে গা অৱস্থা বেয়া ল-ন ভাল পাইছ নাই।
ন ভাল হ'ল পাব এ দে ম বেয়া গ
ভাল হৈছে ন।
তাক আকৌ আমাৰ হেৰি অহ-অহ। কিবা এটা এনেকুৱা হেৰি আছিলে নহয় এনেকে এই ৰ' শুন আকৌ তই আমাৰ একে হেৰি আমাৰ এইবোৰ এনেকে কত আমি যে গৈছিলো যে আমাৰ এই শিক্ষকৰ লগত
অ-অ তাত যোৱাটো হ'ব নেকি?
সেনেকুৱা যোৱা কথা এটা আছিলে যে কবলে
যোৱা হলে মই যাম। কি ক মানে কি হ'বগে হা?
সুধিব লাগিব মানুহবোৰ মানুহবোৰক সুধিব লাগিব।
অ সিহঁতৰ সিহঁতৰ আলোচনা কৰি পিনি আমি আগবাঢ়িব পাৰি তেতিয়াহে কথা আগবঢ়াব।
অহ উম-উম প্ৰস্তাৱ আঠ প্ৰস্তাৱ তেতিয়াহে প্ৰস্তাৱ দিব পাৰিম।
প্ৰস্তাৱ মানে বেছি নাযাব ই এই বোৱলগুৰি জেগাৰ দুটা যাব চাগে।
গম পালো, গম পালো, হেইটো গম পালো।
তাৰপা মই তপত ম চান্দমাৰি এটা গাওতা
ন আৰু আমাৰ এইটো-এইটো হিজিয়াটো।
তেলদীপুৰ ওচৰত।
হিজীয়াতুটো নে কি?
অ' সেইটো যাব তাৰপা তেল ডিপুৰ ওচৰৰ এটা যাব।
অ' অ' অ' প্ৰকাণ্ড এটা যে আছে
অ', প্ৰকাণ্ড সেই
অ', অ' তাকে
ক কিবা
ভালে হ'ব আৰু সেয়াই আউ এনেকে ভাবিব লাগে কথা ফূৰ্তি বহুত আন আনন্দ পাম আমি লাভ কৰিম আনন্দ হেই হে তেতিয়াই যোৱা হ'ব আমা আকৌ তাৰ পিছত নোৱাৰিম নহয়
অ', কেইদিনৰ কাৰণে যাবি?
আমি ইয়াৰ পৰা বিশ তাৰিখ অ' একৈশ তাৰিখে যোৱা হ'ব
অ',
তাৰপৰা বাইশ, তেইশ, চৌবিশ তাত চৌবিছৰ দিনা ঘূৰি অহা হ'ব পঁচিছত পামহি আও
কিহত আহিবি ঘুৰি আহোতে গলে
সেয়াই চুপাৰ নে ট্ৰেইনতে এনেকে কিবা ভাবি থোৱা আছে
আমি মানে যোৱা বছৰ যোৱা বছৰ যাওঁতে মানে আমি এক একৈশ তাৰিখ মানে গৈছিলো তাৰপৰা একৈশ তাৰিখে গৈ বাইশ তেইশ মানে একৈশ তাৰিখে গলে বাইশ তাৰিখে পাইছোগে বাইশ তাৰিখে গুৱাহাটীত থাকি তেইশ তাৰিখে ৰাতিপুৱালে মানে শ্বিলং পালোগে শ্বিলঙত দুদিন থাকি মানে গুচি আহিলো।
অ' সেইটোৱে আমাৰো সেনেকুৱাই কিন্তু থকাটো শ্বিলঙতে হব গুৱাহাটীত নহয়
আমাৰ মানে শ্বিলঙত অকমান এই একোলেণ্ড-চেকোলেণ্ড ঘূৰি থকা যায় অলপ।
অ' অ' সেইবোৰ কৰিব লাগে ধুনীয়া
আমাৰ শ্বিলং ইমান উপভোগ কৰা নহল মানে আমি বেলেগ মানুহৰ লগত গৈছো ত মানে হেঁতি মানে অকণ দিগদাৰ
অ', অ', কিছুমানৰ লগত গলে দিগদাৰ থাকেতো অ'
দিগদাৰ হ'ল
তা আপোনাক আপোনালোকে কিহত গৈছিলে গাড়ীত গৈছিলে নে নিজৰ
নহয় নহয় আমি গুৱাহাটীৰ পৰা আপোনাৰ গাড়ী বুকিং কৰিছিলো। তাৰপিছত তাপা